হেল্ল'। উম কি কৰিছা শুনি আছে শুনি আছো কি কৈছা
কি কৰি আছা
শুই আছো তুমি
অ।
অ ভাত খালা নাই।
ভাত খালোঁ
ভাত খালানে নাই উম কি ক কি শেষ খোৱা হ'ল ভাত
ভাতো তোমাৰ খালোঁ মাছ
আ আচ্ছা
তুমি ভাটিয়ে খালা
অ ঠিক আছে
হুম
মই হেৰি মানে মই
কি কি
মগুদালি নিয়ামিক মগুদালি কল কৰিছিলে
অ অ
এ বাকিতিবল ন
হা হা।
শুব ললা নে নাই লোৱা
এই শুব লৈছোঁ আৰু
অ
মই তোমাৰ জোৰ কাটিব গৈছিলোঁ মাছ পালোঁ
উম
আয়া মাছে খাই দিলোঁ আৰু পুঠি, গৰৈ, কাৱৈ
উম
আৰু কি মাছ পাবানো
হয় বাৰু সেইটো অ বাকী ঘৰত ভাল
ভালেই ভালেই তোমালোকৰ ঘৰত ভাল
উম বা হ ত ৰাাহ ফুল আহ
নাই নাই হোৱা শুব লৈছে আৰু
অহ
তোমালোক মা হঁত শুলে?
উম শুলে
ভাগৰো লাগিছে দিনডাল আজি
উম তাকে তাতে ৰাতিপুৱা সোনকালে উঠোঁ
অ ৰাতিপুৱা সোনকালে উঠিলো, উঠি পিনে এই স্কুটি চলাই ইমান দৰ দূৰ যোৱাতো আৰু
কঁকালত ধৰে নহ ককাল বিষাই যায় বহুত দুখা বাইকৰ দিনো হেই নহয়
অ
বিধাৰ বাকী সা খবৰ কোৱা
ভালে আৰু
আৰু খা খবৰ নো উম ভাল নিকে থে
কি কৈছা
ভালে থকাটোৱে লাগে
বুজি পোৱা নাই
ভালে থকাতোৱে লাগে বুলি কৈছো
অ অ
বাকী কি কৰিম বুলি ভাবিছে এতিয়া
তাকেহে ভাবি আছোঁ কিনো কৰোঁ
দাদাই কত থাকে
তোমাৰ দাদা থাকে কেমিন
ভাবি আছো তাকে গুচি যাওঁ বুলি
হম
তুমি পোৱাইছিলা নাই আছাম পুলিচ স ন পোৱা নহয় ন
নাই নাই মই অনলাইন কৰিব নাপালো যে
অনলাইন কৰিছিলা নহয় কৰিছিলো
অ অ এই ইেইটো বুলিয়েই নহয় পাই
তুমি বেলেগ কিবা কৰা
মনো কি কৰিম
তোমাৰ মাত
মাতটো ভালকে অহা নাই মানে তোমাৰ চাকৰিতকে বিজনেচ লাইনতটো কৰিব পাৰিলে ভাল আছে না প্ৰফিটটো বেছি আছে বিজনেছত
সেইটোতো হয় বাৰু
অ এট কছ মেইন পুঁজি লাগিব জানে মেইন পুঁজি লাগিব
সেইটোৱে সেইটোৱে যে নাই আকৌ হাতত
এয়া পুজি থাকিলে তেতিয়া কৰিব পাৰিবা মানে কিবা ইনভেষ্ট ধ তোমাৰ ষ্টকত ইনভেষ্ট কৰিব কাৰণেও তোমাৰ পইচা লাগিব না তোমাৰ এতিয়া যদি পইচা যদি আছে ধৰি লোৱা মানে এনেকুৱা অনয় ষ্টক মাৰ্কেটৰ পৰা তোমাৰ ধৰি লোৱা লাভটো বহুত হয় কিন্তু মানে কি কিছু কি কিছুমান মানে কি জানো কি অ সেইটো মানে এনেকুৱা হয় এইটো যোনটো ষ্টকৰটো যোনটো মানে ষ্ট ষ্টকৰ যোনটো পইচাই আৰ্নিং হয় সেইটো মানে কি তোমাৰ এনেকুৱা কেইটামান পচ চালিব যোনকেইটা নেকি যাতে গ'লো যাতে পিছত ভাবি থাকিবলৈ নহ'ব আৰু মানে
অঁ অঁ
মানে তোমাৰ যে ফাৰ্ষট টাইমে প্ৰফিট হ'ব তাৰো কোনো মানি নাই ন
তাৰ গাৰেণ্টি নাই না
অ সেই তোমাৰ হয়তো ফাৰ্ষ্ট লছ লব পাৰে কিন্তু সেই লছটো কভাৰ কৰিবৰ কাৰণে তোমাৰ হাতত আৰু পুজি লাগিব।
সেইটোৱেই
এতিয়া কামত আছে নহলে মানে এনেই লাভ নাই তেনেকুৱা হয়
অ ষ্টক মাৰ্কেটত যে পইচা পাম সেইটো বুলি নহয়
উম
কেতিয়াবা লাভো হয় কেতিয়াবা লোকচানো হয়
নাই ষ্টকত মানে কিয় নাই ষ্টক ষ্টক মাৰ্কেটৰ যোনটো মানে গ্ৰাফটো বুজ ল পাৰিলে তোমাৰ লোকচানৰ ঘৰত বহুত কম থাকে আৰু লাভ হ'লেও বহুত বহুত হয় ন
সেইটোৱেই
তেনেকুৱা হয়। কিন্তু মানে জিলে গ'মি
সেইটোয়ে মোৰ ওচৰত এতিয়া বুজিয়ে নাই মেইন কেচ
উ উম
ভাবি আছো আগৰ কামলৈকে যাওঁ বুলি
অ বাইক কেতিয়ালৈ হেৰি লোৱা হ'ব
তাকে সে দাদা দৰমহা হোৱা নাই
োৱা নাই এতিয়াতো ভালেই হ'ব ন মানে তোমাৰ অহা যোৱা কৰিব পাৰিবা
সেইটোৱে মোৰ মানে এক গুলিত দুই চিকাৰ কৰিম ভাবি আছো
মাবি আছো মানে
মানে তোমাৰ ৰাতিপুৱা টাইমতটো তোমাৰ মই ৰাণং কৰিব পাৰিম
কৰিব পাৰিমি
তাৰপিছত অ ত তোমাৰ ৰানিং কৰি পিনে মই কামত বাৰে আৰু আবেলি আহি পিনে মই
সয় আহ মনে মই সন্ধিয়া টাইমত আকৌ ৰানিিং কৰিব পাৰিম ন উ সেইটো হয় বাৰু অ
ম মানে সেইখন কিবা এখন ল'ব। পাৰে মানে মোৰ সুধাটো হব ন।
সটো হ'ব ন সেইটো হয় বাৰু তেহয় কামত
সেইটোয়ে
তেনেকুৱা মানে ওচৰত থাকিলে ভাল তেতিয়া মানে কিবা এটা হৈ অলপ তাৰিছত তেতিয়া চবফালে কৰি দিব পাৰি এতিয়া বিতুপন্জ সোমাইছে ডেলিভাৰী কিন্তু সেইটোত নুপুচাই মানে ম কথা
এই কোনো
এতিয়া বিতুপনে ফাৰ্ষ নুকোছাই এতিয়া বিতুপনেনো ফাৰ্ষ ডেলিভাই বুলি এটা হ তাত সোমাইছিলে মানে যেনেকে ফ্লিপকাৰ্ট ফ্লিপকাৰ্ট মেছো এনেকা নাম থাকে ন
হয়
তোৰ নামটোৱে মানে ডেলিভাৰী তাত মানে তোমাৰ চব আহে ফ্লিপকাৰ্টও আহে মিছ আহে মিণ্টটাও আহে আকৌ যে তোমাৰ এইবিলাক ৱেবচাইটৰ পৰা দিয়া যে লিংক বিলাকতে ৱেবচাইটৰ পৰা যে দিয়া হয় যায় স তাৰ পৰা আ পাৰ্চেলবিলাক আহ তাৰপিছত সেই প্ৰফিট নহ'লে বোলে সেইটোত তাৰপিছত সেইকাৰণে ডৰেক্ট ফ্লিপকাৰ্টলৈ গুচি আহিলে
হে এইবিলাক ডেলিভাৰী সেইবিলাকৰ লাভ থাকে জানো
তাকেত লাভটো থাকে কিন্তু কৰিব জানিলে টেকনিক লাগিব মানে প্ৰথম প্ৰথমে তুমি নোৱাৰিবা অলপ পুৰণা হ'ব লাগিব মানে
অঁ অঁ
তমত ফিলো বনিব লাগিব মেইন কথা এতিয়া মমাৰচোন ভিনন্দুৱে য দমহা এইটো দমহা চিষ্টেম কিন্তু এতিয়া মোক কোৱা মতে সি বিতুপনে কৈছে যে তেলটো ভৰাই নিদিয়ে মানে তেলতটো নিজৰ পইচা বুলি কৈছে কিন্তু মই গম পোৱা দেখোন তেলতো দেখোন দুই লিটাৰ নে কিমান দুশ টকা নে তিনিশ টকা এদিনত তেল দিয়ে বোলে। ফ্লিপকাৰ্টৰ ফালৰ পৰা
জানো তেতিয়াহলে, সিয়ে সঁচাকে কৈছে নে, মিছাকেই কৈছে?
কিন্তু কি কোৱা মতে তাৰ নিজৰ পইচা কিন্তু কেতিয়াও নিজৰ পইচাই তেনেকে তেল ভৰাবলগীয়া মানে ফ্লিপকাৰ্ট মই শুনা নাই একা যদি শুনা দেই তোমাৰাহেকটো যেনেকে ধৰিলোৱা তিনি কিমান দিব ন কো বেি তিনি হাজাৰ প। চিহাজৰ টকা দিব দেই তোমাৰ যদি যদি ৰেগুলাৰ যদি তোমাৰ নাই বুলি ধৰি লও দুশ টকা তেল পুৰিবই মানে হয়য়ছানে
অ
হয় নে তাক যদি সি তেনেকে ধৰি লোৱা দ এটা পাৰ্চেলত দিব পোন্ধৰ টকাকে টাক‌ তোমাৰ তাই ধৰিলে দিন এদিনত যেুনোকে চাৰিশ টকা হ'ল দেই চাৰিশ টকা যদি দুশ টকা তেল ভৰাই দিয়ে
অ
থাকিলে দেখোন দুশ টকা আহে তেনেকা কিন্তু দিয়ে হ গ'ল আৰু তেলৰ পইচাটো
অ আচ্ছা গম নাপাও বাৰু সি কোৱা মতে তেল োৱাই নিদিয়ে বুলি কৈছে
তাকে হে কিন্ত আ ম বিন্দে ততে তেলটো দিয়া বুলি কৈছিলে ম
মই গান্ধী সুধোঁতে গান্ধীয়েও ক'লে তেলটো ভৰাই নিদিয়ে বোলে।
নাজানোলে জান আগতে দিছিলো এতিয়া নকিয়া হ'ল নেকি
জানো কি চিষ্টেম কৰিছে গম নোপাও
উম সেইটোে চাব গ'লে যোনটো এটা কেলে াই যে বুলেট লৈ আহে যে সি কেনেকে তেতিয়াহ'লে টানি বুলেটতো বহুত তেল পৰে না
এই বুলটটো এ এমটি লৈ আহে
থাকে মই এম টি টি মাইনাচ দিয়ে ফটি ফাইভ দ
অ
কিন্তু বোলে তো আকৌ সিমান নিদিয়ে নহয়
তাকে হে কি কি চিছে মই গম নাপা অ', বাৰু।
এম টি ফিফটিন মাইলেজ দিয়ে নহয় কৈছে নাই ফৰ্টি ফাইভৰওপ ফৰ্টি ফাই মানে ফটি আপ দিয়ে মাইলেজ
অ
সেইটো
জ জানো এতিয়া কথাাতটো কি সঁচাই নে মিছা চাইনে ঘূম ন পাওঁ
নাজানো ভাইল পাবাানো কেনেকে কোনোবা থাকিলে তেতিয়াাই গম পোৱা যায়
অ অ
তহ'লে কমিয়ে নোপোৱা তেনেকুৱা হ'
তাকে সঁচাকয় কনেে মিছাকেই কয়
তাকেহে এক ধৰিবই ন
নহয় এটা কথা তুমি
উম
পইচা যেিবা সি পায় এইটো কি সি ধৰি না আমাক দিব নে কিবা কৰিব সঁচাকে। তনে হলে
কেইতিেন ধৰিনে আমি খুজিম বা আমাক সি দিব নিয় আৰু কোনে নোখুজিব কি নিজে কষ্ট কে কোৱা পইচাি
সেইটোৱেই
হয়নে
হয়েই
সি এটা কি এটা পাৰ্চেলত পোন্ধৰ টকা ন লাগে পচিছ টকাকে পালেও আমি বেয়া নাপাওঁ হয় নাই
এইটো সি পইচা পইচা তাৰ নিজৰ ওল আহে সি সঁচাই কথাটো কৈ দিলেই হ'ল জানো আৰু
কি সচাকে
তুমি ভাবিছা নি তমাৰ বহুত টেঙৰ মানুহ হয়।
এ গম পাও অ
উম হম থাকেহে তেনেকে বহুত টেঙৰ হয় উ
গম পাও গম পাওঁ স পবিত্ৰ কমলেশ জানি
সেই একেবাৰে দুইটা মিলি গৈছে।
এনেতো দুইটা মিলে নে
আহ
এটা এটা
এই পবিত্ৰ নিচিনা চিপচ মানুহ নাই মই দেখা।
এই ইমান ইমান ইমান চিপ চিপ নাপায় ইমানে ইমান